হেল্লো?
হেল্লো'
শুনিচা নাই?
শুনিছো। কি কৰিছা?
এয়া মই চাৰিআলি ফালে গৈছিলো। চাইলিপা এইফালে এতিয়া গৰুকেইটা লৰাবলে আহি আছো আৰু লাহে লাহে। তুমি?
মই শুৱাৰ পৰা উঠি পেলাই চাহ একাপ খাই লই বহি আছো।
অ, অহ।
চেণ্টাৰ ফালে যাবা নি আবেলিকে? ভাত খালো অ।
অ।
চেণ্টাৰ ফালে যাবা নেকি আবেলিকে? চেণ্টাৰ ফালে যাবা নি আবেলিকে? অহ। মাতিবাচোন, ময়ো যাম একেলগতে।
উম, হ'ব ঠিক আছে। মই এতিয়া অকমাণ দেইকে ওলাই যামেই চেণ্টাৰ ফালে বাৱ।
অঁ, কেলেবা?
এই মোৰ চেন্দেল এযোৰ আনিব লগীয়া আছে মানে। মোৰ এতিয়া আগৰ যোনযোৰ ক্ৰকচ পিন্ধি আছিলো? সেই চেন্দেলযোৰ মানে কি হৈছে? সেই চেন্দেলযো পিন্ধাৰ কাৰণে পানীটো ওলাই নাযায়যে পটকে। ওলাই নোযোৱা কাৰণে মোৰ এই ভৰি নখটোত পুৰা একদম নখ চুখ কৰা হয়, দুই দুটা ভৰিতে বুঢ়া দুইটা ভৰিত বুঢ়া আঙুলি কেইটা নখচকোৱা হৈ, একদম খোজেই কাঢ়িব পৰা নাই। সেইটো কাৰণে এতিয়া সেই কাণে এই তেনেকুৱা চেন্দেলযো সলাই পেলাই বেলেগ শ্লিপাৰ লেখা চেন্দেল এ যো আনো বুলিয়ে ভাবিছো।
অ, চিলিপাৰ নিবা।
উম।
মোৰতো ক মইতো ক্ৰকসহে পিন্ধিব শ্লিপাৰ এযোৰ হে আছে।
উম, এ ক্ৰকযোৰ মোৰ হেৰি পানীটো সোমাই সোমাই আৰু তাতে বোকাও সোমাই গৈছে যে। পুৰা একদম ভৰি আঙুলি টো ফুলি পেলাই অৱস্থা নাইকিয়া হৈ গৈছে। খোজ কাঢ়িবই পোৱা নাই। এতিয়া মই খালী ভৰিৰে থাকিবলে লোৱাতহে অকণ খোজ কঢ়িব পাৰিছোগে।
অহ, তাতে পথাৰ বোকা। তাকে বোলো পথাৰ বোকাটো লাগি গৈছে।
অ, এই গৰু চৰু দিবলৈ যাওঁ, তাপা আকৌ দেউতাহতক চাহ ভাত এনেকে দিবলৈ যাওঁ যে। এই যাওঁতে পুৰা এই লাগি পেলাই।
উম।
বোকাবোৰ সোমাই মেলি
ভাত খালা দুপৰীয়া ভাত?
টো অ'। অঁ খালোঁ খালোঁ।
তোমালোক ক চাল মাগে
হা'?
চাউল নাই অনাগে, চাউল আহিলে নেকি?
চাউল আহিলে নহয়।
অ' গ'মেই নেপাওঁ এই
শনিবাৰে।
অঁ। তুমি আনিলা নেকি?
অ' মই কালি আনিলোগে।
অঁ।
তাকে, আজি গৰমটো কালিতকৈ অলপ কম যদিও তোমাৰ এবাৰ ৰ'দটো দিছে এবাৰ কমিছে কিন্তু বতাহটো মাৰি আছোঁ অলপ চলপ।
উম, কালিতকে বাৰু আজি ৰ'দতটো কম। তথাপিতো ইমানো কম নহয় আৰু।
ইমানো কম নহয়, কোনোবা এটা টাইমত ৰ'দটো নাইকিয়া কৰি দিয়ে আৰু।
উম, অকমান নাইকিয়া কৰি দিছে, তাতে আজি ৰ'দতটো দিছে যদিও একদম ধুনীয়া বতৰ। তাহ এটা মাৰি আছে, তাৰ কাৰণে মানে ইমান গৰমটো উঠা নাই।
গৰম দিনত গছৰ তলত বহি ভাল লাগিব?
অ' এতিয়া মই এই ৰাতিপুৱা দেউতাক ভাত দিবলৈ যাওঁতে মানে পাহাৰলৈ গৈছিলো। পাহাৰত একদম কি ধুনীয়া বতাহ মাৰি আছে নহয় তুমি একদম পুৰা ফেন চলা দি চলি আছে মানে। একেৰাহে বতাহ মাৰি আছে।
অ'।
এতিয়া
হয় হয়
কি কৰি আছা?
মই সেই চাহকন খাই পেলাই পিছফালে গছজোপা আছে তাত তলতে বহি আছো।
অ' মাহত পথাৰলে পথাৰ পৰা গ'ল নে, নে পথাৰতে আছে?
নাই পথাৰলৈ যাব এতিয়া অকমাণ দেৰিকে, ৰ'দতটো কমিবলৈ দিছে।
অ' ৰাতিপুৱা অহা নাছিলে নেকি?
ৰাতিপুৱা ৰ'দ যেনেকেহে দিছে কেনেকে যাবনো ইমান গৰমত?
হয় বাৰু। ৰাতিপুৱা মানে এতিয়া, উম- ৰাতিপুৱা মানে এতিয়া আহিলে একদম সোনকালেহে আহিব পাৰি আৰু। একবাৰে আন অকমান আন্ধাৰ মুন্ধাৰ হোৱাৰ আগতে
পাঁচটামান বাজাত চাৰে চাৰিটা পাঁচটা বজাৰ পৰা তোমাৰ আঠটামান বজালৈকে ৰুই দিলে হৈ গ'ল।
অ' তাৰ পৰা একদম ঘৰলে আহি পেলাই আকৌ একদম দুপৰীয়া তিনটামান বজাৰ পৰা গুচি গ'লে হৈ যায়।
হ'ব যা, কিন্তু ইমান সোনকালে উঠি যোৱাটো টোপনি টোপনি লাগি থাকিব।
অ'। তাতে আকৌ বোকা চোকা দিয়াৰ কথা আছে নহয়, এতিয়া বোকা যদি দি নলয় এক দুইতে তেতিয়া কি কেনেকে ৰু'বগে এতিয়া। বোকা দিবলৈও ট্ৰেক্টৰ এখন এতিয়া পুতুকে যাব নোৱাৰে নহয়।
উম। তাকেই। এতিয়া তোমালোকৰ সেই দেউতাই ট্ৰেক্টৰ চলাই আছে নে
অ', হাল বাই আছে অ'।
ঘৰত নাই চাগে এতিয়া, পথাৰতে চাগে।
পথাৰ আছে অ', এই কাৰণতে হাল বাই আছে পাহাৰ কিনাৰতে।
অ', তুমি নচলোৱা নেকি ট্ৰেক্টৰ?
মই ট্ৰেক্টৰ চলাওঁ মই তাকে হাল ভাল নাপাওঁ, এনেই কেতিয়াবা কিবা এই ডাঙৰি অনাৰ সময়ত দুদিনমান মই ডাঙৰি আনিলোঁ।
হয়। শিকিব লাগে, শিকিব লাগে। শুনিছা!
হেল্ল'!
শিকিব লাগে বোলো।
হা'?
শিকিব লাগে।
অ', শিকিব লাগে ট্ৰেক্টৰ, গাড়ী চাৰিবিলাক শিকিব লাগে। ট্ৰেক্টৰখন চলালে তোমাৰ কি হয়! এতিয়া মানে ট্ৰেক্টৰ পুৰা হিলি নাথাকে জানো, এনিটাইম পুৰা হিলি থাকে পুৰা। সেইটো মানে ট্ৰেক্টৰ খন চলাব নালাগে বুকুবিষ পৰা ধৰি ধৰি লৈ তোমাৰ মানে পিছ চলে সৰুতে যদি ট্ৰেক্টৰ চলোৱা হয়।
উম।
তেতিয়া মানে অকমান ডাঙৰ এতিয়া গাড়ী- চাড়ীবিলাক এনে চলাবলৈ শিকিব লাগে, এইবিলাক দৰকাৰ হৈ থাকে তোমাৰ।
উম। গাড়ীটো শিকিব লাগে বাৰু।
অ', গাড়ী এতিয়া মানে কি হ'ল গাড়ী চলাবলৈ শিকিব লাগে, তোমাৰ ক'ৰবাত কিবা এটা যাওঁ বুলি ভাবিলেও মানে
উম। বাইকতো চবে পাৰে না, গাড়ীখন লাগে শিকিব।
উম, উম, শিকি থ'ব লাগে এইবিলাক যেতিয়া সেইবোৰ চলাব পৰা বস্তু টো এইবোৰ শিকি থ'ব লাগে, শিকি পেলাই ধুনীয়াকে চলাবলৈ শিকি থ'লে মানে ভাল আৰু পিছত, অ', পিছত কেতিয়াবা কামত আহিব। তোমাৰ এতিয়া লাইচেন্ঞ্চ, চাইচেন্ঞ্চ উলিয়াই থ'ব লাগে ওঠৰ বছৰ হ'লেই।
উম। তাকেই।
তাৰপা
বাকী এতিয়া ডিছপ্লে লগালা নহয়, গেম চেম খেলিছা নাই আকৌ?
গেম মানে গেম খেলাই নাই, ডিচপ্লেটো কালি লগাই আনিছোঁ হে। এতিয়া আকৌ যদি গেমটো খেলি দিওঁ আকৌ কিবা এটা হৈ যাওঁক ডিছপ্লেখন, তাৰপা আকৌ মই আকৌ মানে পইচা দিবলৈ পইচা নাই আৰু এতিয়া।
উম, সেইটোও হয়, বাৰু।
উম, এ, কি খেলিবা গেম-চেম এতিয়া আৰু গেম খেলি এনেই সময় নষ্ট কৰি থকাতকে, বেলেগ কিবা কাম এটা কৰি থকাই ভাল।
অ, অ,
যিহে গৰম। উম, এই গৰমত তোমাৰ, এতিয়া গেমটো খেলি থকা মানে ফোনটো পুৰা গৰম হৈ যাব, ফোনটো গৰম কিবা এটা আকৌ কিবা এটা বেয়া হোৱাতকে। আপুনি , ঘৰতে বহি কিবা কাম এটা কৰা, নহ'লে। পথাৰলৈকে যোৱা। মাহঁতৰ লগতে কিবা এটা কৰি দিয়াগে। এনেকে কিবা এটা কৰি থকাই ভাল।
তাকে। এনেই ফোন, চাব নোৱাৰি তাতে। গেম,
আমি এতিয়া তোমাৰ, ৰাতিপুৱা গা, পা, ধুই মেলি মই। অ, দেউতাক ভাত পানী দি আহি। এইঠাইৰ পৰা অকমান ঘৰতে বহি পেলাই, এই আমাৰ চাৰিআলিফালে অলপ ওলাই গলো। ওলাই গৈ পালে। কেৰম যে, খেলে গম পাইছা নাই? আমাৰ এইকনৰ তিনিআলিটোতে যে, তাতে গৈ পেলাই। মই এটামান বজালৈকে কেৰম খেলিলো। কেৰম, খেলি পেলাই এতিয়া ঘৰলৈ আহিছো। ত, ঘৰলৈ আহি পেলাই, এতিয়া মই গৰুকেইটা লৰাই মেলি গোটেই, কেইটা অকমান চাহলে দি দিওঁ, এইটো ৰ'দত। থাকিব নোৱাৰে নহয়, মানুহে থাকিব পৰা নাই, গৰু কেনেকে থাকিব পাৰিব।
তাকে, এইটো, বেমাৰ গৰু
উম, গৰু বেমাৰ হৈ সেইকাৰণে গৰুকেইটা অকণ পানী চানী খুৱাই মেলি, অকণ চাত বান্ধি দিওঁ। বন্ধাৰ পিছত আকৌ, অকমান দেৰিকে। চাৰিআলিফালে ওলাই যাম। মই তোমাক ফোন কৰিম চাৰিআলি ফালে ওলাই গ'লে, দুইটা যাম একেলগে।
কেইটা বজাত, তিনি চাৰিটামান বজাত যাব নে, বাৰু?
অ, তিনিটা, চাৰিটা বজাত যাম।
উম, এই তিনিটা বজাত বেছি ৰ'দ দি থাকে। তিনিটা চাৰিটা বজাতে যাম আৰু।
চাৰিটা মানতে যাওঁ। অ, এতিয়া দুটা- দুটামান, বাজিলেই।
দুটান বাজিলে বেছি সময় নালাগে ন, দিন চুটিয়েই এনেও।
অ, এতিয়া তিনিটা, দুটা বাজিলে। অ,
চাৰিটামান বজাতে যাম, তাতে অকণমান থাকিমগে কথা- চথা পাতিম। সন্ধিয়া হোৱা আগত ঘূৰি আহিব।
অ, সন্ধিয়া আগত ঘৰলে আহিম। আহি পেলাই সন্ধিয়া অকমান ৰাস্তা ৰাস্তাৰফালে ওলাই যাম। এনে অকন ঠাণ্ডা হাৱা খাবলৈ।
অ, তুমি যাবা, মোৰ বোলে নামঘৰ আছে যে, নামঘৰলে যাব লাগিব।
অ, তোমাৰ নামঘৰ ন? নামঘৰ খোল শিকিবলৈ যাবা, হয় নে নাই।
অ, অ, খোল শিকাই আছে যে, তালৈ যাব লাগিব।
ভালে কৰিছা দিয়া। শিকা-শিকা খোল-সুল এইবিলাক শিকা ভাল কৰিছ। শিকি মেলি অ, নাম ঘোৰাই নামঘৰত বজাবও পাৰিবা। পিছত এনেই ভাওনা- চাওনাই, হয় নাই।
উম,
খোলটো শিকি থলে, ভাল।
নহ'লে মই ওলাই আহিলোঁ হয়। তাৰ সন্ধিয়া টাইমত সিফালে, তোমালোকৰ সিফালে।
উম আমিও অলৰেডি থাকিম নহয়। তোমাৰনো কেইটামান বাজিব চাগে তাৰ পৰা অহালে?
মোৰ ন', চাৰে ন'টা বাজে আৰু, চাৰে ন'টা।
মই আকৌ দহটামান বজালৈ ভাত-পানী কেইটা খাই মেলি এনেই আৰু অকণ ওলাই যাম নহয় তেতিয়া আহিব পাৰিবা। মেছেজটা কৰিম বাৰু তোমাক গ'লে ওলাই।
অ হ'ব। ও মজা বতাহ এটা মাৰি আছে।
উম।
নাই খেলং নাই, ফোনটো মোৰ অলপ হেঙাই মানে গেম খেলিলে।
অ।
নেখেলো মানে। ডাউনলোড কৈ থোৱা আছে কেতিয়াবা মন গ'লে এনেই তেনেকে খেলেং।
অ।
এনেই খেলি নাথাকো।
তাকে ময়ও ডাউনলোড কৰি থৈ আছে মন গ'লেহে খেলো, তোমাৰ এনেই খেলি থাকিবলৈ সময়ো নাই ধৰি লোৱা এতিয়া অ আৰু ফোনৰ লগতো কথা আছে কিনো খেলি থাকিবা গেম।
উম তাকে।
আমাৰ দুদিনমানলৈকে চখ এটা থাকে আৰু গেম মেট্ৰিক হায়াৰ ছেকেডৰী দিয়াৰ পিছত দুদিনমানলৈকে গেমটো খেলা চখ থাকে আৰু তাৰ পিছত আৰু পইচা পাতি ঘটিব লাগে, কিবা এটা কৰিব লাগে, তেনেকুৱা এটা মনলৈ আহি যায় আৰু এতিয়া। গেম-চেম খেলা ইমান চখ নাথাকে। ফোনবোৰ মানে ফোনকেইটা যেতিয়া নতুন নতুনকে লোৱা হয়, তেতিয়া মানে তোমাৰ এটা চখ এটা থাকে আৰু গেমটো খেলোঁ তেওঁ লগৰ গোটা ৰাতি গেম খেলো, পুৰা কিবা এটা কৰোঁ তেনেকা থাকে আৰু।
তাকে অ। তেতিয়া নাই আৰু সেইবিলাক চখ।
এতিয়া নাই আৰু এতিয়া তোমাৰ-তোমাৰ ধৰি লোৱা তুমি এতিয়া টুৱেলভলৈ পাবা টুৱেলভলে পাৰিলে তোমাৰ অকৌ পঢ়া-শুনাৰ হেৰিয়ে আহিব। এতিয়া আমি এতিয়া উম ফাৰ্ষ্ট চেমলে পালো ফাৰ্ষ্ট চেমৰ পাই এতিয়া আমি আকৌ হেৰি কৰিব লাগিব এইটো কি আছিলে। আমিও পঢ়া শুনাতোত ধ্যান দিব লাগিব, আমাৰ আকৌ ফিউচাৰৰ কথা আছে। ফিউচাৰটো ভালকে যদি এতিয়া নবনাওঁ পিছত আকৌ আমাৰ সময় নহ'বগে নহয়।
নহ'বগৈ অ।
হেল্ল'
অ শুনি আছোঁ, শুনি আছোঁ। তাকেই বোলো এতিয় পৰাই নিজৰ জীৱনটো গহিব লাগিব আৰু।
অ এতিয়া যদি আমি এতিয়া সময় থাকোঁতে ফিউচাৰটো গঢ়িলে ভাল আৰু যদি উম পিছলে থকা হয় তেতিয়া আমি সময়ে নাপামগৈ, আমি তেতিয়া বেলেগ বেলেগ কামত বিজি হৈ যাব লাগিব।
বিজি হয় যাব লাগিব।
এতিয়া সময় থাকোঁতে এইবিলাক কৰি লোৱা ভাল।
কোন ক'ত থাকিব তেতিয়া নাজানো আৰু ফোনকে কৰিবা আও।
তাকেহে, দুদিন মানৰ পিছত এতিয়া আৰু কোন